হেল্ল' হয় শুনিছোঁ দিয়ক
হয়, কি খবৰ আপোনাৰ?
ভালেই, আপোনাৰ কি খবৰ?
মোৰো ভালে দিয়ক, খোৱা বোৱা কৰিলে?
অ' কৰিলো দিয়ক, ৰাতিপুৱা চাহ খালো দিয়ক, পৰঠা দি পেলাই
হয়, হয়, পৰঠা দি খালে ন‌? মই আপোনাৰ, আজি আমাৰ মানে পোলাও বনাইছিলে বুইছে তেনেকে আপোনাৰ, পোলাও খিনি মানে আপোনাৰ তৰ যে, মতৰ, তাৰ পাছত কাজ জু, কিচমিচ, তাৰপিছত এনেকুৱা মাংস যে মাংস চিকেন এনেকে ফ্ৰাই কৰি তাত দি দিছিলে
হয়
তাৰপিছত ঘিউ দিছিলে, দি পেলাই সেনেকে বনাইছিলে আৰু সেই তাক কে খালো আৰু, বৰ ভাল লাগে সেনেকে আপোনালোকেও বনাই খাবচোন।
অ', আমি মাজে মাজে খাওঁ দিয়ক।
খায় ন? তাত আপুনি এনেকে গাজৰো দিব পাৰে। ফেচ বিনো দিব
হয়, হয়।
হয়, খাবলৈ মানে ৰাতিপুৱা মানে হয়, হয়, ৰাতিপুৱা মানে অকমান আহাৰটো যদি আপুনি মানে পাতল আহাৰ যদি অক কমান মানে দিনটো কাৰণে হেৰি হৈ থাকে আৰু মানে
হয়
বাকী আৰু এই, আপুনি কিবা কৰি আছেনে?
হয়, কৰিছোঁ মানে দিয়ক এ ঘৰতে শাক-পাচলি অলপ ৰুইছো আৰু এয়া পথাৰত মানে মানুহ লগাই আছো দিয়ক। ঘৰতে কাম চাম আৰু ভাটিবেলা টাইমত ওচৰৰে ল'ৰা ছোৱালী কেইটামান পঢ়াও।
হয়, হয়, হয় ভালেই দেখোন। হয়, হয়। আপুনি কি কি চাবজেক্ট পঢ়ায় মানে কি কি হেৰি পঢ়ায়?
পঢ়াও মানে কি অসমীয়া গোটেই স সকলো চাবজেক্টেই পঢ়াও আৰু।
হয় হয়। সকলোৱে পঢ়ায় ন?
অ হয় দিয়ক। ঘৰতে পাচলি- চাচলি লগাইছো। লোক লোকেল পাচলি সাৰ নিদিয়া। লাগে যদি নিব পাৰিবহি দিয়ক। দামো মানে কমাই লওঁ।
কমাই লয় ন? আ আপোনাৰ কি কি খেতি, কি কি চব্জি আছে বাৰু কি কি চব্জি কৰিছে?
চব্জি মানে এতিয়া ৰঙলাও।
হয়।
ভেন্দি, বিলাহী, লেচেমাহ আৰু স্কচ।
অ, সেয়া কৰিছে ন?
হয়।
ভালেই দেখোন তেনেহলে আপোনাৰ।
হয়, আমাৰ বাৰীতে পাঁচ বিঘা মাটি আছে যে, তাতে কৰিছো।
হয় হয়। বিলাহী পাঁচ কেজি মান দিবচোন। কেনেকে ল'ব বাৰু কেজি?
কেজিটো এতিয়া ত্ৰিছ টকা লৈ আছোঁ।
হয় হয়।
আপুনি আহিলে কমাই দিম দিয়ক। অ হ'ব দিয়ক, জুপ জাপ কৰি ধৰি পেলাই লৈ যা- লৈ যাব আৰু।
অ অ, হ'ব বাৰু হ'ব বাৰু। বাকী ঘৰ সকলোৰে ভাল আৰু ন?
ভালেই আছে। আপোনাৰ সকলোৱে ভালে নে?
অ মোৰো ভালে ভালেই। মই মানে এইয়া পথাৰতে বোলো আজি মানে ৰোৱনী লগাইছো আপোনাৰ।
অ, হয় দিয়ক।
হয় হয়। এইয়াতে মানে ধান ৰুই আছে। এ তাতো মানে চাহ দিবগৈ লাগে আৰু তাৰ কাৰণে বোলো সেয়া জল পান কালিয়ে খুন্দি থৈ দিছিলো।
তাত বোলো আপোনাৰ যোনটো মানে আমাৰ ঘৰতে মুড়িটো বনাও।
হয়।
ঘৰৰ মুড়িটো আপোনাৰ মিক্স কৰি কেনে সেইয়া সেইয়া দিয়ে চাহ দিম আৱ। আকৌ দুপৰীয়া ভাত কাৰণে আপোনাৰ ঔটেঙা পাৰি আনি থৈ দিছো। ঔটেঙাই মাছে বনাম। গৰমত আপোনাৰ খাবও ভাল দিয়কচোন। হয় হয়।
ঠাণ্ডা পৰি থাকে।
হয়, পেটটো ঠাণ্ডা পৰি যায়। সেয়া ঔটেঙাই, মাছে আপোনাৰ জোল বনাম। তাৰ পিছত আপোনাৰ ভেদাইলতা পাত আৰু নৰসিংহ পাত মিক্স কৰি পেলাই আপোনাৰ দালি দি বটি পেলাই বৰা বনাম। তাৰ পিছত আপু আপোনাৰ এখন ঢেকীয়া শাকৰ আঞ্জা বনাম। ঢেকীয়া শাকত আপোনাৰ এটা হাঁহ কণী ভাঙি দিম।
হয়, এই তেনেহ'লে ধুনীয়াই বনাব তেনেহ'লে।
হয় হয় তাত বোলো কেঁচা বুট কেইটামানো দি দিলে আৰু ভাল লাগে।
হয় হয় খাই পেলাই ভাল লাগে দিয়ক এনেকে।
হয় হয় তেনেকেই মানে ৰোৱনী কেইজনীক দিম গৈ আৰু আজি বোলো দুপৰীয়া আহাৰ সাজ।
পথাৰত থাকিলে তেনেকেই খাব লাগে।
হয় হয় তেনেকে হ'ল আৰু আপোনাৰ যিটো ৰ'দ ওলাইছে। আপোনাৰ মাজত বহুত বৰষুণ দিলে বুজিছে। এতিয়া ইমান ৰ'দ নহয় কি ক'ব আৰু এতিয়া ৰ'দেই ৰ'দ মানে থাকিব নোৱাৰি বুজিছে ঘৰৰ ভিতৰত।
অ।
আমি এতিয়া খেতি পথাৰ কৰি চলা মানুহ এতিয়া। উপায় নাই এনেকে ৰ'দে- চ'দে থাকিব লাগিব আৰু।
হয় দিয়ক আমাৰো সেই একেই গতি সেই পথাৰটোহে ৰু ৰোৱনী লগাই আছোঁ।
হয়।
ৰাতিপুৱা সে চিৰা দি পেলাই চাহ দি আহিলোঁ।
হয় হয়।
এতিয়া দুপৰীয়া ভাতৰ যোগাৰ কৰি আছো আৰু।
অ দুপৰীয়া ভাত কি দি দিব?
দুপৰীয়া ভাত হেৰি কচু টেঙা বনাম।
হয়। হয় হয় কচু টেঙাটো আপুনি কেনেকে বনাই অকমান ক'ব নেকি?
অ হয় নেকি। এ ক'লা কচু মাজৰ খিনি ল'ব। লৈ পেলাই তাৰ পাছত কচু দালি ল'ব। ধুনীয়াকে ধুই কচু খিনি কাটি- কুটি ল'ব আৰু মিহি মিহিকৈ। কুটি দুই খিনি মিক্স কৰি দালিতে দি পেলাই তাতে নিমখ অলপ দিব। তাতে বিলাহীও কাটি দিব।
হয় হয়।
দি পেলাই কেঁচা জলকীয়া ফালি দিব। দি ধুনীয়াকে হালধি অলপো দি দিব। দি লৈ পেলাই সিজাই থাকিব।
হয় হয়।
ধুনীয়াকে ঘুটনি দি পেলাই লৰাই দিব আৰু গুড়া হৈ যাব যেতিয়া তাৰ পিছত ধুনীয়াকে সেইখিনি সিজি যোৱাৰ পাছত গুড়া হৈ যোৱা পাছত আপুনিটো জানিবই। দালি কেনেকে সিজে। অ আম টেঙাও পাৰি দিয়ক দিবলৈ। কিন্তু এতিয়া কেঁচা আম পোৱা নাযায় যিহেঁতু এতিয়া চব পকাই আম।
অ সেইটো হয় বাৰু বিলাহীকে দিব ন আপোনাক কণ বিলাহীটো দিলে বেছি ভাল।
হয় হয় সেইটোৱে কণ বিলাহীটোৱে আছে।
কণ বিলাহীটোৱে আছে ন।
অ তাৰ পাছত ধুনীয়াকে নহৰু থেতালি ল'ব।
হয়
তাৰপাছত শুকান জলিকিয়া ল'ব আৰু লৈ ধুনীয়া কে চমবাৰ মাৰি পেলাই দিব আৰু তাৰপাছত খাব কি ধুনীয়া সোৱাদ
ওপৰত ধনিয়া অলপো দি দিব পাৰি নেকি ন।
টেঙাত ধনিয়া নিদিয়ে। নাই নাই টেঙাত ধনিয়া নিদিয়ে।
হয় হয় হয় টেঙাত ধনিয়া‌ নিদিয়ে ন। উম এদিন তেনেহলে কি কৈছে?
আলু পিটিকা বনাম নহয় চৌকাত পুৰিম পুৰা আলু পিটিকাটো খাই বেছি ভাল লাগে।
হয় হয় আলু পিটিকাটো কিন্তু পুৰি বনালে খাই খুবেই ভাল লাগে।
হয় পুৰিয়ে বনাম পুৰি পুৰি বনালে টেষ্টটোৱে বেলেগ।
টেষ্টটয়ে বেলেগ হয় হয় তাত আপোনাৰ পিয়াজ কেঁচা জলকা নহ'লে আপোনাৰ। ভোট জলকীয়া তেনেকে দি আৰু ভাল লাগে। হয় হয় এনেও ভোট জলকীয়া খাব লাগে বাৰু ভোট জলকীয়া খালে আপোনাৰ। এয়া মানে হেৰি গেছৰ সমস্যা নহয়।
হয় হয়।
হয় হয় হয়।
বাকী কথা এতিয়া যিহেতু। কঁঠালৰ ছিজন আমাৰ গছতে আমাৰ ধৰক তিনিজোপামান গছ আছে কঁঠালৰ।
কঁঠালৰ গছ ন।
অ ইমান মিঠা আপুনি আহিবচোন এদিন আমাৰ ঘৰত।
হয় হয় যাম যাম আপোনালোকৰ ইয়াত কঁঠালত গুটি দি পেলায়তো আঞ্জা খাই খুবেই ভাল লাগে।
হয় হয় পিটিকাটো খাই বেছিয়ে ভাল লাগে পুৰি পেলাই।
খিনিত আপুনি সাৰ তৰকাৰি বনাবচোন আপোনাৰ যোনটো পানীলাও আগটো থাকে ন কুমলীয়া আগটো যে।
অ আহ হয় নেকি।
হয় হয় আপুনি সেই কুমলীয়া আগটো ল'ব তাৰপাছত তাত। দালি দিব বুজিছে দালি দিব দি পেলাই। নিমখ দিব হালধি গুৰি দিলেও দিব পাৰে নিদিলেও অকমান দিয়ে আৰু বুজিছে।
সেইখিনি ভালকৈ উ হয় হয় উতলাই থাকি পেলায় আপুনি ছোডা সাৰ আপোনাৰ জোনটো। ঘৰত বনোৱা এটা সাৰ থাকে ন কলা সাৰ বুলি যে কয়। হয় হয় সেইটো দিলে আপোনাৰ বেছি ভাল। সিতো যিহেতু ঘৰৰ হয় ন সেইটো দি লাষ্টত। আৰু সেইখিনি যেতিয়া অকণমান সিজিব আপুনি কঁঠালৰ গুটি কেইটা দি দিবচোন। খাই পেলাই আপোনাৰ বহুত ভাল লাগে বুজিছে খুবেই ভাল লাগে আপুনি মানে সাৰ টৰকাই দিয়ে ভাত খাই দিব পাৰি।
হয় আৰু হয় দিয়ক এই গৰমত টেঙা সাৰটো খাবই লাগে।
হয় হয় সেইটো হয় বাৰু। গৰমত আপোনাৰ টেঙা য'তে চবতে মানে টেঙা অলপ হ'লেও লাগে আৰু। হয় হয় স্বাস্থ্য খিনিও ভাল বাৰু।
হয় দিয়ক আছে দিয়ক আমাৰ ঘৰত বাকী ৰঙালাউ আগ দিলে নহব নেকি।
অ ৰঙালাউ আগ দিব পাৰি ৰঙালাউ আগ দিয়েটো বনাই।
অ অ। অঁ।
পানীলাও আগদিও পাৰি আপোনাৰ ৰঙালাও আগদিও পাৰি তাত কেইটামান আপুনি ছজনা পাতো দি দিব পাৰে।
হয় হয় ছজনা গছ আছে বাৰু হয়।
হয় হয় আমাৰো ছজনা গছ আছে বাৰু আমি ঘৰৰে ছজনা খাওঁ আমাৰ মানে এতিয়ালৈকে আমি বজাৰ। তা ছজনা খিনি খোৱা মনতেই নাই গম পাইছে।
হয়। হয়। ঘৰৰ বস্তু যেতিয়া আপোনালোকৰ চিন্তাই নাই দিয়ক।
হয়। সাৰ নিদিয়া। তেতিয়া বজাৰৰ পৰা আপোনাৰ আনা গোটেই খোবা, আপোনাৰ কেমিকেল যুক্ত হয়। গোটেই সাৰ চাৰ দিয়া, আপোনাৰ সাৰ পৰা নানা ধৰণৰ বেমাৰ সৃষ্টি হয়। হয়, হয়। বহুতো আপোনাৰ বেমাৰৰ সৃষ্টি হয়। সেইকাৰণে মানে মই মানে। ঘৰতে মানে যিখিনি পাৰো আৰু কৰি পেলাই মানে ঘৰৰে খাওঁ আৰু গম পাইছে। আমাৰ তেল পৰ্যন্ত ঘৰৰে, গম পাইছা? আমি মানে তেলটো কিনি নাখাওঁ, আমাৰ চাউলো ঘৰৰ তেলো ঘৰৰ, আপোনাৰ হালধি, মাই মছলা আমি জলকীয়া চব ঘৰৰে খাওঁ মানে, খালি নিমখটোহে মানে কিনাৰ ভিতৰত কিনো আৰু।
অ', হয় দিয়ক। ভালেই দিয়ক। পাৰিলে ঘৰতে কৰি পেলাই খাব লাগে সেই সেইবোৰ কিনি খোৱাতকৈ, আজিকালি যিমান সাৰ দিয়াত তাৰ উপৰি মানুহৰ দুুনীয়াৰ বেমাৰ আজাৰো হৈছ
হয়, হয়, হয়।
আৰু আজি আনা পাচলিবিধ কালিলৈ আকৌ গেলিয়ে যায়গৈ। তাৰ সলনি, আপোনাৰ ধৰক ঘৰতে যদি খাবলৈ যদি মন যদি যায়, তেনে হ'লে বাৰীৰ পৰা ছিঙী আনক আৰু লগে লগ ফ্ৰেছ, ফ্ৰেছ।
হয়, হয়, হয়, হয়, হয়, হয় বাৰু সেইটো। হয়, হয়। ঘৰৰ পৰা খিচিকি আনি খোৱাতো সেইটো মজাই বেলেগ, বেমাৰ আজাৰ পৰাও ভাল আপোনাৰ সেইটো খাত টিকু হয় ন'। সেইকাৰণে আপোনাৰ ভাল আৰু বুজিছে?
হয়। হয়। বাৰু আপুনি আহিবচোন আমাৰ ঘৰত এদিন।
অ', হ', ময়ো আপোনাক সেইটোৱে ক'ব লৈছিলো।
মই সময়ে নাপাওঁ দিয়ক, আগবেলা, পিছবেলা পিছবেলা ল'ৰা ছো মই আৰু বন্ধতহে যাব পাৰিম আৰু দিয়ক। দেওবাৰে চাই পেলাই, এদিন যাব দিয়ক। অ', বাৰু।